অহ,
কি কৰিছা?
সেই আছো ৰবা ভাত বনালো।
কি বনালা?
ভাত তোমাৰ ৰুটি, বন্ধাকবি, আলু ভাজি দালি - ভাত, তিল বতা। সেইয়ে।
অ।
তুমি কি কৰি আছা?
মই আছো ৰবা এনে।
উম, ভাল হ'ল তোমালোকৰ।
অ, ভাত মানে হ'লে, চব দিনৰে আছে এইগিলা আঞ্জা- চঞ্জা টেঙাৰ। অকল ভাত কিটা বহালা।
অহ,
চাহ কিহেদি খালা বোলে?
মই গধূলি চ চাহ খোৱাই নাই ৰ'বা আজি।
কিয়?
এতিয়া মানে এই তোমাৰ ডক্তৰততে গৈছিলোঁ আজি মই মাৰ লগত। ডক্টৰততে যাই কিনে এ মাৰ হাতৰ অসুখ হৈ আছিল যে, তাৰে আজি লাজ বেজি এটা আছিল, সেই বেজিটোৰ কাৰণে তোমাৰ ডক্টৰৰতাতে যাব লগা হয়, আহি পাওঁতে পাওঁতে আঠটা বাজিল ইফালে জিমো কৰিব লাগে। সেইকাৰণে জিমখিনি কৰি কেনে কণীয়ে খালো।
অহ,
তুমি কিহেদি চাহ খালা? ডক্তৰে কি কলক মানে বেজীটাটো দিয়া হলেই এতিয়া আগৰ তিনি সপ্তাহ আগত যিটো বেজি দিয়া গেছিল সেই দুটা বেজি তোমাৰ দিয়াওঁতে মানে তোমাক অ' সেই দিছিল মেডিচিন দিছিল কিবা দুই সপ মানে দুই মাহ মানৰ নেকি সেই মেডিচিন কেইটা খাই থাকবা দিছে এ এটা এটা পাত্তা শেষ গৈচি মেডিচিনৰ বাকী আৰু এটা আছে।
উম
এ সেইটো খাই থাকিবা দিছি আৰু বেলেগ ঔষধ চঔষধ দিয়া নাই আৰু হাতৰ আৰু যাব নালাগে।
হৈ গেল আজিৰ পৰা
অ', আজিৰ পৰা হয় গেল। এ খালি মানে এক্সাৰচাইজ কৰি থকবো দিছে হাতৰ। হাতৰ এক্সাৰচাইজ খিনি কৰি কেনে তাৰপিছত অ', কমব বুলি কৈছে কিন্তু এক্সাৰচাইজ কত থকবা দিছে এক্সচাৰচাইজ নকলে নকম অ' কিন্তু এক্সাৰচাইজ কৰি থাকিবা লাগিব নিজে।
উম ঠিকে আছে।
তুমি চাহ কিহে দি খালা
বাট মই চাহ কিহেদি খালো এ পকৰি।
অ'
পকৰি দি খালো।
ঠিকে আছে।
শুই কিনে গাখীৰ আনবা গলো গাখীৰ চাখি আনি কিনে পকৰি লৈ আহিলো আহি কিনে খালো খাই সৰু পাব আহিল কালি বোলে যাব
অ'
তাকে তাক ভাত খোৱা কথা কৈছিলো সি বোলে নাখাই কালি বোলে যাব।
অ',
সেইটো কাৰণে কালি গেলি এটিয়া নেক্সট বাৰ আহিলি খাবা দিছো তাক।
অ', অ', ঠিকে আছে দিয়া ইমান সোনকালে যাবই না আহিলে সিদিনাখনে
অ', এই ঘৰৰ কাম কাম বিলাক আছে এই গৰু ছাগল বিলাক সি চাই না কালি তাৰ ঘৰৰ কাম চাম বিলাক আছে। সেইগিলা চব কৰিব লাগিব আৰু সেইকাৰণ ডাঙৰ সৰু মামাহঁতে মাটিল ছাগলী মাংস আনিছিল বোলে।
অ',
তাকে মাতিল গল বহুত সময় থাকিল এতিয়া সেৰিখিনি কথা চথা পাতিল পাতি কিনে গল।
অ'
কালি বোলে যাব যাই কিনে সি যোৱাৰ পিছত বোলে আকৌ আইতা আৰু ডাঙৰ বাবু আহিব।
অ', অ',
আৰু তাকে ক'লা সি যোৱাৰ পিছত এতিয়া কোনদিনা আহে গম নাপাই পলৈ সুধিলো কোনদিনা আহিব বোলে গম নাপায় কৈছে যাই ল ৰ'বাচোন কেতিয়াবা আহে যোৱাৰ পিছত আহিব চাগে
অ', ঠিকে আছে দে আইতা বহুত দিন আহাও নাই দেখোন
অ', তাকে আইতাই বোলে কৈ থাকে গুৱাহাটীৰ ফালে যাব লাগিছিল একবাৰ গৰম বন্ধ নহোৱাৰ পৰাই বোলে। কৈ আছে
অ
গৰম বন্ধন এটাৰ পৰা একমাহৰ আগৰ পৰাাই বুলি কৈ আছে গুৱাহাটীতো যাব লাগিছিল
অহ
ত বোলে কয় বোলে মাজে মাজে
অ
কালি সেইকাৰণে লৈ আহব নেকি উম আহিব চাগে
উম
কিবা কৰে এতিয়া আহিলেতো ভালে আছিল তাই আহি থৈ কিনে যায় না সিৰ লগতে যায়। লগত লৈও যাব পাৰে কোনোবা থকা মানুহ নাপ পালি আমাৰ আৰু ইয়াতে থবা যোৱা মানুহ নাপায় ন আমত বাহিৰে ন
অ আৰু কোনো থবা যাবা নৰে লগত আহি লগত যোৱাই
হ
বোলো কোনো যদি থবা আহিবা লবা আহিবা ত কোনো যদি থবা যাবা ল'বা যাবা নৰে তেনে হলি লগত যোৱাই ভাল সেইটো কৈছো
অহ
অহ সেইটোয়ে আৰু আকলাই গলে আহিব
হয়
মাহতে আছে সৰু মুনু দেখোন কথা পাতি পাতি ঘুমালাক মায় আছিল মোবাইল চাই কিনে এতিয়া এনেই আছিল
মা মুনু বা হাত গেল
অ মুনু বা হাত গল টিউশ্যন গৈছিল টিউশ্যন গৈছিল মানে এই দিনত গৈছিল তাতে কি আছিলে তাৰ মোবাইলটো কালি বেয়া হৈছি
অ
মোবাইলটো বেয়া হৈ কিনে মোবাইলটোৰে মাদাৰ বৰ্ড খান গোটে একদম গলি গেইছি চাগে গৰম হৈ কিনে গলি গেইছি নেকি
অ
তাকে ৰাতিপুৱাই চাৰে দহটা এঘাৰটামান বজাতে লৈ গল দোকানত লৈ যোৱাৰ পিছত তাতে চালাক বোলে সৰু বাবুকো লৈ গৈছিল
অহ
তাৰপিছত লৈ যায় কিনে তাতে চালাক নাই মোবাইলটো থৈছি আঠৰ পৰা ন হাজাৰ টকামান লাগব বোলে ঠিক ঠিক কৰাতে মেইন মাডাৰ বৰ্ড খান গেইছি না
অ
তাকে চিন্তা কৰি আছে কি মানে নতুনে কিনিব না কিয় কিনিব ইৰ কাৰণে কৈ আছে আৰু যি নতুনে কিনব ৰ নহ'লে চাও কি কি কৰিবা পাৰু এতিয়া আৰু আমাৰ মায়ে আকৌ বহুত ভাল না সেইকাৰণে আৰু মায়ে আকৌ কৈছি যি সৰু মুনুৰটো লৈ যাবা দিয়া সেইটোৱে চল কেইমাহ মান
অ অ অ
সেইয়ে আৰু তাকে আৰু সৰু মুনুৰো খং উম
তাৰ চলে থাকা মোবাইলটো দি
নহয় কিনিবা খুজছি কিনবা দিবা লাগে হয় না নহয়। কাৰণ তাইও সেইটো চলে আছে। আছে নহয় আৰু সেইটো সেইটো ইমান টকা দি ঠিক-ঠিক কৰি আনছো মই হয় নে নহয়।
অ'।
সেইটা সেনকে আৰু দেও বুলি কাকো দিবা নোৱাৰি নহয় বস্তু এটা। কাৰণ নিজে এটা কিনিবা পৰা নাই আমি হয় না নহয়?
অ', হয়।
এ সেনেহেন কথাবিলাক মায়েও কিছুমান কথা বুজি নাপায় না সৰু মানুহ সেইকাৰণে।
আৰু নহয় এটা মানুহৰ মোবাইল এটা চলাই থকাৰ পিছত সেইটো মোবাইল ধহকে দিয় বুলিও দিব নোৱাৰি নহয় বেয়া লাগে নিজৰ। কিহত থাকবো।
সেইটোৱেতো। সেইকাৰণে কৈছো ৰ'বা যদি দে মাৰ এই পিংক কালাৰটো দিবা দিছো।
অ'।
মাক এটা চুইচৰ টপা কিনি ল'বা দিছো মাৰো পইচা চৈচা আছো সেইকাৰণে।
অ'।
কৈছোঁ তই এটা চুইচৰ টিপা এটা কিনি ল'বি কিপেড মোবাইল।
অ'।
আৰু তই এই পিংক কালাৰটো দিবি তাইক চলাবা।
অ'।
উম।
তাই এতিয়া কিনে না নিকনে বা?
তাই এতিয়া ভিনদেউ বোলে ভিনদেউ টাৱাং গেল মানে আজি।
অ'।
ভাড়া পাইছি ভাড়া লৈ গেল। এতিয়া টাৱাঙৰ পৰাই আহি কেনে বা কিবা কৰে এতিয়া আহিব শনিবাৰ মানে আহিব নেকি শুক্ৰবাৰ শনিবাৰ মানে।
অ'।
আহিলি তেতিয়া তেতিয়া কিনিব চাগে কিনলিও।
অ'।
ঠিক কৰিব যোৱা গেল আহিল আহি কিনে দিনত ঘৰতে নেগেল বৰষুণো দিলাক।
অ', অ', বৰষুণ দিছিল না ডাঙৰ কে দিছিল নে বৰষুণ?
তোমাৰ ফালে ডাঙৰকৈ দিছিল নাই বৰষুণ?
অ', দিছিল, বতাহ একদম বতাহ বৰষুণ
অ'। ঠিকে আছে দিয়া। তাকে বৰষুণ চৰষুণ দিলাক দিয়াৰ পিছত আহিল আহি কেনে আৰু একেবাৰে টিউচন গেল যায় টিউচনৰ পৰা গধূলা আহি কেনে এই মাত্ৰ অলপ আগে আগে গেল। তোমাক ফোন ফোন মাৰাৰ আগে আগে।
অ', আৰু বাৰে বাৰে অহা যোৱা কৰি থাকবাও নোৱৰি না।
অ'।
আপটোত।
উম। সেইটো কাৰণে আৰু।
উম, পিছত ভাত আঞ্জা কি কি নাই আহাই নাই ৰ'বা।
অ', ইমান দেৰি?
ইমান দেৰি মানে চাৰে দহটা বাজি বাজা নাই বাজিবহে আহিব।
উম। বৌ অহা নাই আজি?
নাই অহা নাই বৌ আজি
কিয় নাহিল
কতিাবান নাহিল ঘৰত গ'ল চাগে আজি
অ', তাকে ভালি বনা নাই
কালিততো গম পোৱা নাই ৰব আহে ন নাহে বা
অ', তোমাৰ ভাত আঞ্জা হ'ল
হ'ল বনালো গৰম বহুত
উম চিৰিয়েল টৰিয়েল গিলাক চালা
চিৰিয়েল মানে চাই চালো কিন্তু এই আহি পাওঁতে দেৰি হ'ল নহয় চোৱাই ন দেখান
আহ
কাৰণে আৰু সেই কি কয় এইটো তোমালোকৰ কি বনালা?
আছে বুলি কে মানে আঞ আঞ্জা আছে দ চব্নি বনাব আৰু ভাত খাম
অ', অ', অ', আমাৰো দিনত অ মই এইটয়ে কথা কব খুজিছিলো আজি মানে দিনত মানে বেলেগ একো বনওঁ নাছিলো অকল ভাজি দি ভাত খাইছো ভাজি আৰু তোমাৰ ভাজিৰেয় খালো আৰু বিলাহী খানি কেনে খাইছিলো। ঠে নে একো বেলেগ নাপ ন বনালো দালি চালি এই সেইকাৰণে এতিয়া দালি ভাজি ভাত ৰুটি চব বনাব লগা হৈ হৈছে
উম দিয়া ফোন কৰি আছো দিয়া অনলাইন থাকা মই ফোন ফোন ফোন কৰি আছো ৰ'বাই কিবা এটা কাম কৰি কেনে এতিয়া কাটো
অ', দো দিয়া হ'ব দিয়া।
দা অনলাইন থাকবা
অ', দিয়া।